হেল্ল', হেল্ল',
শুনা নাই, হেল্ল', শুনিছা নাই? অ', শুন
শুনি আছোঁ? এনে বহি আছো
আচ্ছা, মই এনেই আছিলো
অ', ভাত খালা?
ভাত খালো, খালো! তুমি খালা নে?
হা',
তুমি খালা নাই? মই খালো
খালো বাৰু
ক'ত ঘৰতে আছা নিকি?
নহয়, নহয়
ঘৰত আছা নিকি‌ কৈছো?
হা',
ঘৰত আছে নেকি ঘৰ
অ', জোনুকা বিচনীখন‌ দে, ওলাই বাৰু গছৰ তলত বহি আছোঁ
হ হ অ হ'ম বাকী কি পঢ়ি আছা তুমি?
ছেকেণ্ড ইয়াৰ‌
আত্চ্ছা তোমাৰ নেটৱৰ্কটো প্ৰব্লেম দিছে নিকি মাতটো ভালকৈ অহা নাই। অলপ দূৰলৈ অলপ বেলেগলৈ আহিলেও বাবে নহ'লে
হেল্ল', হেল্ল',
হেল্ল',
আহ শুনিছা? হেল্ল'। হেল্ল'।